কি কৰি আছা?
অ, আছো ঠিকে। আঁহ আহিলো একো কৰা নাই আৰু কি অহঁ
অঁহ অঁহ। আৰু এতিয়া অঁ কৰিলোঁ, তুমি?
তাৰপিছত তে আৰু কি? মানে কৰা নাই আৰু আহিছোঁ হে এতিয়া।
অ আচ্ছা, অ আধা ঘণ্টা হল আহিলা। অ। এক চেকেণ্ড ৰখা হা ৱেইট এ মিনিট হা। অঁ কোৱা এতিয়া বাকী অঁ আহিলা জবৰ পৰা।
আহিলো, তাৰপিছত আঁহ আজি ইতিয়া কি কিবা টপিক লৈ কথা পাতিবা নেকি এনেই।
অঁ এনেকে নকবা আচ্ছা আচ্ছা আ হেৰি কি বুলি কয়, অঁ ত অঁ ডিনাৰ কেতিয়া কৰিবা?
দিনাৰ দেৰি আছে, মোৰ এতিয়া টেন থাৰ্টি, টেন থাৰ্টি শুউতে শুউতে এঘাৰটা বাজি যায়।
অ শুই থাকোতে এঘৰটা বাজি যায়, অ
মই ভাবো জল্ডিকে শুম এই ৰিল স্কল কৰি কৰি আৰু। মানে এ ইতিয়া মবাইলটো থও ন। মই ভাবো নাই আজি জল্ডি শুই যাম নাই ৰিল ৰিল তাৰপিছত লগৰ লগ কেইটা খালি মানে ৰিল খালি পঠাই থাকে মানে কি কৰে।
ৰীল পঠাই থাকে, তুমিও চাই থাকা।
একো ৰিপ্লাই নকলে আকৌ কব। আকৌ ফোন কৰি কয়, এ কিয় ৰিপ্লাই নিদিয়া এই অঁ, হেনেকাই আৰু। বাকী
বাকী আৰু কোৱা, আঁহ আঁহ মাহঁতে কি কৰি আছে?
মাই এতিয়া কিবা বনাই আছে, এইটো কি কয় অ। আঁহ কি কয় এইটো কিবা আঁহ কি নাম আছিল এইটো, এইটো যে বৰা বৰা এটা বনাই যে। তালৰ নেকি অঁ কিবা অঁ
তালৰ, আচ্ছা আচ্ছা আচ্ছা।
অ', এইটো বৰা বনাই আছে মানে।
তুমি ভাল পোৱা নে নাই খাই তালৰ
অ কেতিয়াবা এই মাজত কিবা চতাৰ দৰে আহি যে এইটো অ', হৈ যায়
এহ
ভালকে বনালে কিন্তু মিঠাই লাগে।
নালাগে অ', অ', মানে বস্তুটো ভালকে চাসটো ওলাব লাগে তেতিয়া তেতিয়া বস্তু তিতা নালাগে।
বহুত টাইম লাগে ফাষ্টত এনেকুৱাই
বহুত টাইম, বহুত টাইম লাগে অ', আমাৰ মানে আইতাহঁতে মায়ে নবনাই অ', মায়ে নবনাই আই তাহঁতে বনাই ন বহুত, বহুত টাইম লাগে বাট চব খালে এক ছেকেণ্ডতে শেষ হৈ যায়।
উম, ভাল একদম ভালকে বনালে গৰম, গৰম খাবা চন ভাল লাগে।
সেইটোৱে অ', পকৰা টাইপৰ হয় ন বস্তুটো বা কেতিয়াবা ন এনেও বনাই হা আমাৰ আইতাহতে মানে চাচটো ওলাই কেনে গাখ খিৰেদি মিক্স কৰি খোৱা খাব দিয়ে।
উম। বাকী তোমাৰ ফেভাৰেট মুভি কি হয় তোমাৰ এনে?